ছে অ ভাল দিয়া ভালে আছা কি কৰি আছা
এ আছো লৰাটো পঢ়ি আছে ওচৰতে বহি আছো
অ অ ভাত বনালা
ভাত বনোৱা নাই বনামগৈ আৰু অলপ দেৰিকে বনাওঁ
অ
উম
দিয়া সেই উম কি বুলি কয় মূল্য বৃদ্ধি বঢ়াৰ কথা গম পাইছা বস্তুৰ দাম যে এতিয়া আকৌ আজিৰপৰা বাছিকে বাঢ়িছে
এ চেনীৰ দাম বহুত হৈছে গৈ
অ চেনীৰ দাম বাঢ়িছ
হয় মই আজি সুধিছিলো নহয় চেনী পাঁচপন্ন কেজি হৈছে
অ কেজি পাচপন্ন কে হৈছে আগৰে পঞ্চাশ আছিল ন
অ পঞ্চাশ আছে আজি পাচপন্ন হৈছে
চব বাঢ়িছে আও এতিয়া উম তেলৰ দাম বাঢ়াৰ লগে লগে বাকী বস্তু বোৰৰ দামো বাঢ়ি
হম উম একোচোন খাবই পা নোৱাৰিম সেনেকুৱা হ'লে এতিয়া হাজিৰা কৰা মানুহৰ দিগদাৰ হ'ব
সঁচাই আমাৰ নিচিনা মধ্যবিত্ত মানুহৰ এতিয়া উপায়ে নাইকিয়া হ'ব গৈ লাহে লাহে
এনেকা মূল্যবৃদ্ধি হৈ থাকিলে হাজিৰা কৰা মানুহখিনি মানে বহুত প্ৰব্লেম হৈ যাবগৈ আৰু
অ সেইটোৱেই অ চাউলৰ পৰা আদি কৰি ন চবৰে দাম বাঢ় চাউলৰ দামো বাঢ়িছে আজি
অ অ তাৰ মানে আমি চাউল নিকিনোৱে যে ইমান হেৰি নাপাওঁ মানে কণ্ডলৰ চাউল দিয়ে চৰ চৰকাৰৰ পৰা চাউল দিয়ে তাৰ বাহিৰে তাৰ মানে ঘৰৰ খেতি কৰো যে এ সেয়া চাউল থাকে আৰু
অ সেইয়াই থাকা সকলৰ বাৰু সেইটো আছ
অ উম কিনি খাব লাগিব কিনি খোৱা বিলাকৰ টো আৰু দিগ
অ দিগদাৰ এতিয়া কিছুমানৰ ধৰি লওক বহুতে সৰিয়হৰ খেতি কৰে সেনেকে তাৰ পিছত সেইখিনি মানুহৰ তেলৰ খিনি
তেলৰ তেলৰ খেতি কৰা হয় এতিয়া মাটিমাহ খেতি কৰে মগু মাহৰ খেতি কৰে হয় নে উম এতিয়া সকাম এখন খাই উম উম সকাম এখন পাতিব লগা হ'লে মগু মাহ কিনিব নালাগে ঘৰতে মগুমাহ কৰিলে মগুমাহ কৰা হয় উম তাৰ পিছত এতিয়া তেল খিনিৰ কাৰণে এতিয়া বাহিৰৰ পৰা কিনি ব লগা হ'লে দোকানৰ পৰা ভেজাল তেল আহে হয়নে অ খাতি সৰিয়হৰ তেল উম। তাত সেই সৰিয়হৰ তেলটো পোৱাই নাযায়।
উম, নাযায় ঘৰ-ঘৰতে সৰিয়হ কৰি পেলাই এইয়া পেৰি আনিলে সেইখিনিতেও আৰ অ' অৰিজিনেল বুলি ধৰিব পাৰি আৰু এনেও যিমানে দাম দিয়ে, অ'। যিমান দাম ভৰিয়ে নানক খাটিক কোনো কাৰণে নহয়।
হয় হয়।
হয় সেইটো।
এ, সেই সৰিয়হৰ গছ গছ জোপাও যে হয় যিখিনি সৰিয়হ মাৰি বোলে লোৱা যায়, গছখিনিতো পুৰি পেলোৱা যায় পুৰি পেলোৱা চাৰি ফুট চাইখিন যে হয় এই বাচন বৰ্তন মাজিলে
অ' এই ফুট চাইখিনিও বহুত কামত, এই কচুৰ ৰুলেও তাত দিব পাৰে সাৰ, অ'। কাঠ আলু হয় এইটো, উম, সেনেকে মাহৰো হয়। য়া মগু মাহৰ হেৰিখিনি পুৰি দি দিলে, অ'। সে কাঠ আলু ৰুলে যে কাঠ আলু বা কচু থাকিলে সেই পুৰি দিয়ে ছাইটো হেৰি হৈ যায়, সাৰ হয়, খেতি পুৰা কৰিলে আচলতে লাভে। অ' কষ্ট হয় যদিও। এই বানপানীটো নহ'লে মানে ধুনীয়াকে খেতি কৰি থাকিব পৰা যায় বাৰু, উম।
এতিয়া মাটিমাহ খেতি ঘৰতে কৰি খাব পাৰি হয়নে, এতিয়া নোহোৱাই হৈছে। খেতি এতিয়া চব মানে কিনিব পোৱা হৈছে যে।
অ' মানুহখিনিয়ে এতিয়া মানে এলাহ হৈছ ছে ন' এলাহ খোৱা হৈছে। আৰু খেতি কৰিলে আচলতে আমাৰ অসমত খেতিৰ সুবিধাটো কম।
অ' হয় সেইটো, যদি খেতিয়কবিলাকে যদি খেতি কৰা হয় আমাৰ অসমতে ইয়াতে হয় ভালদৰে বাহিৰৰ পৰা বস্তু আনি
বস্তু আনিবই নালাগে, খেতিৰ অসুবিধাটো কম, যিমান কষ্ট কৰে তাৰ হিচাপে ফলটো নাপায় যে আচলতে সেইকাৰণে মানুহে খেতিটো বাদ দিছিল লাহে লাহে তাতে আকৌ চাউল তাউল পাই আছে কণ্ট্ৰলৰ ন'।
হয় এতিয়া আজি আগতে খোজনীয়া আহে এতিয়া খোজনীয়াও নহা হৈছে। অ' এ, উ, নাহে। এতিয়া যে জুই জ্বলাব লগা হ'লে পইচা পই ছা পিছে হয় আমি যে ভাত বনাও খৰিত হয় জুইত হয়।
অ' হয় কোৱা।
আমি যে খৰিত ভাত বনাও যে হয়, এই খৰি খৰি গছ খৰি গছ আকৌ মৰা পাট মৰা পাতো আমি ছিঙি আনি আমাৰ অসমীয়া মৰা আ, অসমীয়া মৰা পাটটো আমি পেলাই খাওঁ সেইটো। খাব পাৰি আৰু সেইটো, অ', সেইটো মৰা পাটৰ খাব পাৰি আকৌ ৰছী মানে গৰুৰ এতিয়া মাঘৰ বিহুত গৰুৰ নতুন পঘাৰ লাগে যে সেই মৰা পাট
সেয়া আৰু মৰা পাটৰ ৰছীৰ পৰা বহুত হেৰি সেই বস্তু বনাই বেচিবও পাৰে। বেগ চেগৰ পৰা আদি কৰি ন' বহুত লাগাৱতিয়ালে বাৰু বস্তুটো।
এতিয়া ৰছীও বনোৱা হ'ল তাৰ পৰা তাৰপিছত মৰাঠাই মৰাঠাৰিও হ'ল পোৱা সেই মৰা ঠাৰিটো বেৰো দিব পৰা যায়।
অ বহুতে বেও বেৰো দিয়ে হয়
উ এতিয়া আমিয়ে লদিও আমাৰ এনেকে গাঁৱত যে হয় আমি মানে সেই মৰাপাত খেতি কৰা হয় আমাৰ গাঁৱত তামানে এতিয়া পঘাৰ কাৰণে গৰু আল লাগে, পঘাৰ কাৰণে সেয়া আৰু ৰচিও কামত দিলে। তাপিছত খৰি খিনিও আকৌ এয়া জলনো হল
অ আগতেতোন আমাৰ আমি অ আগতে আমি সৰু থাকোতে তোন ইয়াত প্লাষ্টিকৰ ৰচী দেখাই নাই ন? এ মাপাটৰ ৰছীয়ে চব অ। এতিয়াহে দিন দিনে পল প্লাষ্টিকৰ ৰছী ওলাও তে মানুহে মৰা পাতৰ খেতি কৰিব বাদ দি।
হয় উ উ উম তাৰ মানে এ গাত খাই মই হে
আগতে অ আগতে এনেকুৱা দিনত মানুহে যেনেকে বাটে-পথে মৰা ঠাই মেলি মেলি থয় চোতালে চোতালে ন, এতিয়া সেইবিলাক নাইকিয়া হৈছে মানে খেতিটো বাদ দিছে যে। উম উম উম আছে যদি আৰু বহুত ভাল অ হয়।
হয় তাৰমানে গেছত কি যিহে দাম হয়
অ সেইটোয়ে বস্তু এতিয়া চব বস্তু এতিয়া চব দাম বেছি তাৰমানে তুমি দহ হাজাৰ টকাত মাহ হিলি বজাৰ খিনিও নাহে গেছৰ
নাহে নাহে নাহে লাইটৰ বিল উম হয় আ বেমা
তো মানুহ এঘয় দহ হাজাৰ টকাত চলিব নোৱাৰি, একো নোখোৱাকে থাকিলে ধৰি লও অ সেনেকেহে কিন্তু খেতি কৰি দহ হাজাৰ টকা মাহে খচ কৰাটো অসম্ভৱ সেইকাৰণে মানুহখিনিয়ে দ বেলেগ কামকে চিন্তা কৰিছে আৱ ইফালে সিফালে থাকি
হয় এইটো হয় খেতি কৰিও মানুহ চলিব নোৱাৰা হৈছে তাৰমানে উম বস্তু দাম যিমান এতিয়া ঘৰৰ পৰাই নিজে কৰিবলে বেছি ব লগা হ'লে দামটো কমতে পাও কিন্তু বেলেগৰ পৰা কিনিব লাগে সেই দামটো বহুত বেছি হৈ যায় গৈ
হয় সেইটো সেইটো খা মাজত সমোৱাটোৱে বেয়া মানে মাজত যিখিনি মানে সোমাই
অ উম উম উম
সেইখিনি মানুহে ধৰি লোৱা ব্যৱসায় মানুহখিনি আজিকালি উন্নতি হৈছে, খেতি কৰা কিটাও মৰিচ ছে কিনা কিতাও মৰিছে অ
হয়
যিখিনি ব্যৱসায় কৰিছে সেইখিনি মাজত
উম হয় উম উম অ হয় উম উম
পা সেয়াদাই সেকাৱনে শাক-পাচলিৰ পৰা আদি কৰি চব দাম বাঢ়িছে আও আগতে চেনীটো আমাৰ অসমতে ভালকে থাকে, এতিয়া চেনী অসমত নাইকীয়া হ'ল। কুঁহিয়া খেতিয়ে নাইকীয়া হ'ল কপা চে
ৰ কুহিয়াৰ খতি হয় কুঁহিয়াৰ এনেই গাঁৱত কোনোবা কোনোবা বেলেগৰ পৰা কিনিব গ'লে কুঁহিয়াটো গছৰ চাল এ কিবা আলু বাক আলু সেনেকে মিক্স দিয়ে। তাৰমানে আমাৰ আমি দেখিছো আমাৰ আমাৰ ঘৰৰ য'ত আছিল মা মা ঘৰ তাত মানে আমাৰ কুহিয়াৰ খেতি কৰে। আমাৰ ঘৰতে কুহিয়াৰ কৰে যে কুহিয়াৰ খেতি কৰে, তাত মানে আমাৰ ওচৰতে বিহাৰী মানুহ আছে। ওচৰতে সিহঁতে তাৰেমানে সেয়া কুহিয়াই স ভেজাল দিয়ে আমাৰো খেতি কৰে। আমাৰ সেয়াত ভেজাল নিদিয়ে, আমি খাতীকে ঘৰৰ যিটো কুঁহিয়াৰ সেইটো মানে অকমান কোলা। য'ত ত'ত মিক্স দিয়ে সেইটো অলপ বগা হয়। তাৰমানে তাতে সোৱাদটো বহুত পাৰ্থক্য থাকে অ'। সেই সেনেকে মানে ঘৰৰ কুহিয়াৰ খিনি হলে নহয়। তেতিয়া মিঠাই মিঠৈ-চিঠৈ এতিয়া কিনিব নালাগে ভেজাল নহয় ঘৰতে খাব পাৰি। অ' হয় উম।
এ এতিয়া ধৰি ল' ওলাই